হেল্ল' হেল্ল'
শুনিছ নাই?
হেল্ল' অ', কি কৰিছ? কি কৈছ?
বৰষুণ এ ধুনীয়া বৰষুণ উপভোগ কৰি আছোঁ।
অ', আমফালে বকুোন নাই দিয়া বাৰু এতিয়া।
অ',
বাকি ভাত চাত খালি নাই?
ভাত চাত খালোঁ।
অ', কিহে খালি?
মাংস ডাইট ডাইট পুৰা ডাইট কৰি আছোঁ।
ঠিকে আছে।
ডেইলি পঞ্চাশ টকা, পঞ্চাশ টকা, মাংস খাম বুলি ভাবি আছোঁ।
অ', মই আৰু এদিন এৰি এদিন আনো এশ টকাৰ আমাৰ।
সেইটোৱেই ভাল হৈছে। আজিকালি মেডীচিন দিয়া পাচলি খোৱাত তাকেইটো মাংস এক পোৱা এক পোৱা কোৱাই ভাল।
অ'।
মাংসত প্ৰটিন থাকে ন?
প্ৰটিন থাকে য়েচ আৰু প্ৰটিনটোই দৰকাৰী এতিয়া যিমান যি হ'লেও।
উম সেইটোৱেই।
ৰানিং গৈছা নে নাই ৰাতিপুৱা?
হা?
ৰানিং গৈছা নে নাই ৰাতিপুৱা?
আজিটো বৰষুণ দিলে কাৰনে আজি নোৱাৰিলো কালী আবেলি দৌৰিছিলো বাৰু।
অ', কিমান কিলোমিটাৰ?
কালি আমাৰ ষ্টেচনলৈকে টু পইন্ট ফাইভ হয়।
অ',
টু পইণ্ট ফাইভ কিলমিটাৰ দৌৰিলো। তাৰপিছত তাক দেখোন চাৰিশ মিটাৰ ফিল্ডখন দৌৰিছিলো এনেকা
অ', ঠিকে আছে।
তোৰ কিমান আছে?
মোৰ বৰষুণ দেখা নাই ৰাতিপুৱা বৰষুণ কালিও বৰষুণ।
তই ভলীবল ফিল্ডত দৌৰিব পাৰ দেখোন দৌৰু বুলি কলে।
এ অকলে অকলে ইমান দূৰ যাবলৈকে মন নাযায় আৰু।
অ'।
তেনেকুৱা আৰু এলাহ বুলি এ কম আৰু এতিয়া এতিয়া মিছা নহওঁ।
সেইটোৱেই।
মানে অকমান এৰিয়াাতটো বেলেগ হৈ যায় যে।
হম হম।
বেলেগৰ এৰিয়াত গৈ মানে অকলে অকলে দৌৰি থকাাটো কেনেকোৱা লাগিব তমাৰ তই এতিয়া সেই সেইখন ফিল্ডতে আহ অকলে অকলে সেই দৌৰিব‌‌ নালাগে। কেনেকুৱা লাগিব তই ভাব। হা হা?
অ' এটা হ'লেও হ'ল আৰু তাত কে নালাগে আৰু বেছি। য হলেতো আৰু ভাল। আৰু চুচতা হ'ব লাগে আৰু মজা। কিন্তু এটা হলেও মানে চলি যায়। আগতে ঘাটিৰ লগতে দৌৰি থাকো ৰাস্তাত এদিন মানে মংগোলীয়া ৰাস্তাত মানে বেছি য সোনকাল হৈ থাকে।
আন্ধাৰ মুন্ধাৰ হৈ থাকে তেতিয়া ৰাস্তাতে দৌৰি দিম বহুত দূৰ। মানুহ উঠ যে এতিয়া।
ত ফন্দৰ ৰাস্তাটো দৌৰিবলৈ ভাল হ'ব ন চি
অ' সেইটোয়ে সেইটোয়ে কৈছো মানুহ মুঠে এনেকে তাৰ পিছত যদি অকমান দে পোহৰ মু না নিচিনা হয় যদি মানুহ জানো উঠে তেতিয়া বোলাব ফেলি যম
অ'।
ফিল্ডতো অহা কেইটা বেমাৰী নিচিননা কিবা মানে বহুত টাইম লগাই।
উম আমই কথা কথা জ কেইটা ভাল কথা জোৱা মানে বহুত চাকৰি পাইছে না স ফো পাই সেইকাৰণে সিহঁতে বহুত চিৰিয়া।
াৰিব অলপ দেৰি তাৰপিছত অকমান দেৰি কিবা এক্সাৰচাইজ কৰিব সেইটো বাৰ কৰিব লাগে হলেও মানে বেছি অলপ উস্ত দ মাই তাৰ পিছত একেবাৰে ৰানিং কৰিব চোলা তোলা খুলি ল'ব।
অ' আমাৰ ইয়াত আহিল বাইগপা নামিব গ'ল।
উম, তেনেকুৱাই হব লাগে।
উম।
খাটৰি মানে ন লৈ থাকিব নোৱাৰে ন এইবিলাক তেওঁ।
অহ'
তেনেকুৱা নাই তই নিপ নিপণক সুধিবি ভালকে সিমানটো কেনেকুৱা। তোৰ লগত মিলিব মানে মইতো জানো আৰু আমই নিপনক কৈছো। এই গুৱাহাটীলৈ যাওঁতে খাত্ৰীৰ কাৰণে গলেন খাত্ৰীয়ে নি এ নয়নে বেলেগকে থাকিলহেঁতেন তাৰপাছত আমি কেইটা বেলেগকে থাকিব লগগীয়া হ'ল তেনে।
যিটো আমি হাঁহ কও তই সটো না মানে নিবনে মই এনেকে হাঁহ বলো আৰু সিজু কুমাৰ যে সি মানে বহুত বহুত মানে বহুত বেয়া হয়।
উম।
তাৰ মানে একদম খাতী পচন্দ হয়, অ' সিজো এইটো কথাই কৈছো।
কিবা নিচ তোক কৈছিল নহয় কথা। ল দীয়া াই একদম মানে অ'।
তাকে
লেভেল আকৌ কম নথাব পৰা হ'ল পোৱা অৱস্থাই।
উম, কিন্তু আকৌ কোৱাৰ্টাৰত ৰাখিব মই সো কৈছিলো ন হোটেলখনতে চাহ খাবলৈ যাব লাগে তাৰ লগত যাব লাগে। হি কয় যে তুমিও। খাবা আহা লগতে যাওঁ দুয়োটা সেইবুলি নকয় ৰৈ দিবা আহা বোলে মই চাহ খাওঁগে।
তই কথাাতটো ভাব এতিয়া, ন তাকে ত সেইটো ত তই খাতি মানে সি মানুহটো এনেই মানে বহুত হেৰি ত তাক যদি তই এনেকে ক যে মই চাহ কাপ খাওঁ ৰৈ দিবা আহাচোন বুলি ক যাব নেকিই এটলিষ্ট ক তুমি খাবা তুমি মানে লাগিলে। তেনেকে ক'ল তুমি খালো খাবা নেখালো ৰয় থাকিবা এনেকে বুলি কয় এটলিষ্ট মানে। উম।
এই ক্লাছটো বেলেগ যে
অ' তেনেকুৱা
এ মানে যিমানটো টাইম স্পেণ্ড কৰিবি, সিমানে সাজ হৈ যায় না এতিয়া আমি ক'বলৈ গ'লে দুবছৰ দিন লগতে বহিছো না আমি তিনিটা
উম, অ' তাকে আৰু আমাৰ বলডিংটো লাষ্টৰ ছমাহ মানতহে ভাল হ'লগৈ, মানে বহুত ঘেৰা হৈছে।
নাই নাই এই চাৰ্জ নাই চাগে ইনভাৰ্টাৰ ইনভাৰ্টাৰ টো বেয়া। হ'ল মানে।
উম, উম, ইনভাৰ্টাৰ কেনেকে বেয়া হ'ল মানে।
এ অভাৰলোড পৰি পেলায় জানো এইবিলাক পাত্তাই মানে মই কমপ্লেইন মাৰি থৈ আহিছো কালি
অ' কি নতুন নেকি ইনভাৰ্টাৰ টো।
হা
নতুন নেকি
নতুনে বেছি পুৰণা নহয়
তেতিয়াটো গেৰা ৱাৰেণ্টি আছে যদি টেনচন নাই কভাৰটো মানে পানী ছানি ভৰোৱা নাই নে টাইমত
যানো পানী চানী ভৰাই বহুত কিবা আমাৰোটো বেয়া হৈছিলে নহয় অনা এবছৰ মানৰ পিছতে
অহ'
তাৰপিছত কমপ্লেন সমপ্লেন মৰিলোঁ
হা হা অ' আমাৰতো বহুত দিন হ'ল মানে দহ বছৰ মানে হ'ল চলি আছে মজাকে অকল বেটাৰীটো হে
অ
ইনভাৰ্টাৰ এতিয়ালৈকে বেয়া হোৱা নাই বেটেৰী
ন
বেটেৰীত গৈছিলে, দাম বেটেৰীত লয় নহয়।
উম, বেটেৰীত সোতৰ হাজাৰ মান লয়
অ' সেই সোঁতৰ হাজাৰ বোলি তেনেকুৱা
মিলি যায় না
সেইটোৱে মানেটোৰ আৰু দহ বছৰ ধৰি চলাই আছ।
উম।
এতিয়াতো পাঁচ বছৰলৈ টেনচন নাই বুলি ভাবো, হা হা
গাৰী বোলো ফেবাৰেত কি ভাল লাগে?
স্কৰ্পিঅ' এন হা ম ম তৱ মাতটো ভালকে অহা নাই।
এতিয়া শুনিছ?
অ' এতিয়া শুনিছো, কি কৈছলি স্কৰপিঅ এন বুলি?
অ' গম পাইছো আৰ্মিখন বোলো আৰু ভাল লাগে।
অ' আৰ্মী কালাৰ খন।
উম।
আমি কালাৰখন কিনিবলৈও পায়। আৰ্মি কালাৰখন বোলো বেলেগেও কিনিব পাৰে।
অ'।
হেইখনে লব লাগিব ললে।
তাকে।
আছে নহয় তাত।
তহঁতৰ যে ঘৰকাষত ন টো ফিফটি এখন আছে বুলিজে কৈছিলি যে।
অ' আমাৰ চাইডতে অ'।
এ ইনে মাইলেজ চাইলেজ কিমান ভাল নে বেয়া সুধিবিচোন।
মাইলেজ ভাল বুলি কৈছে ইমানে হেইখনে চবতকে ভাল দিয়ে কাৰনে সেইখন আনিছে এনেকে কৈছে। মানে হেতু চেগমেণ্ট। হা
টো ফিফটি চি চি তেল বহুত খাব ছাগে।
সেইটোতো খাব ন কিন্তু বাকী ধৰি লওক টু ফিফটি যিমান বাইক আছে সেইবিলাকত কিন্তু অলপ ভাল। ভালে দিয়া এ আৰু তেনেকোৱা।
এ বাৰশৰ মাইলেজ অলপ উলিয়াই ইমানো বেয়া নহয়।
উম আৰু ইঞ্জিনটো মানে বহুত যায় ন তাৰ ইঞ্টিন।
ৰিফাইন বহুত ৰিফাইন।
হম। বাজা আছেব আছে।
মই এন ওৱান চিক্সটিখন চাই আছিলো।
আহ।
এতিয়া পাৰ চিচি যিমানে আজি মেইনটেনেঞ্চ সিমান নহয়।
এ হ'লেও সেইখনে ল'বি আৰুটো মানে এই চাহ বাৰশ পোন্ধৰশ চিচিলৈকে আছে দুশ ছ পঞ্চাশতটো বহুত ল' হয় আৰু।
সেইটো চাবি মানে এতিয়া কম্পেয়াৰটো কৰিবলৈ গলে তই তোৰ কাষ কহজ প্লেণ্ডাৰখনৰ লগতো কৰিব বাৰু কথাটো কৈছো।
উম, উম,
সেইখন সেইখনতকে দেখোন দাবুল তেনেকে ক'ব পাৰ' কিন্তু মানে ডাইৰেক্ট সেই সিহঁতকে কৰ আকৌ ডাইৰেক্ট, মানে হায়ষ্টটো লগত কৰ।
উম,
উম, এহেজাৰ চি চি চুপাৰ বাইক খনৰ লগত কৰ তাত একো বহুত কম নহা।
ত মাতটো বহুত অলপ পুৰা ভাল জিনছ না হয় মাতটো?
অ' বেছি বহুত ঘুম ঘুম ঘুং গ হয় মানে কিবা এটা টাইপ মানে।
সেডোখৰ ষ্টাৰ্ট কৰিলে ষ্টক চাউন আমাৰ ঘৰলৈকে মানে ধুনীয় ষ্টাৰ্ট কৰাৰ পিছত যে ৰখাই দিয়ে মানে এৰি দিয়ে যে নিজে মাতো যায়ি থাকে।
গম পাইছো।
সেইটো মান আমাৰ ঘৰলৈকে আহি থাকে মানে বিন্দাছ।
এয়াৰ ফিল্টাৰ এটা লগাই দিওঁ আৰু অলপ ভাল ভাল মাল কেইটা মান, লগাই দিওঁ।
উম, ধৰক ধৰ কৰ ভাল লাগিব আৰু দেখিবলৈও ভাল লাগে ন বস্তু বহুত ধুনীয়া লাগে দেখি তোৰ গাড়ী কি ভাল লাগে?
কি?
তোৰ গাড়ী কি
গাড়ী একেটোৱে মই স্কৰ্পিঅ' এন ব্লেকটাকেই
অ', অ', মোৰ ব্লেক অভিয়াচলি ব্লেক, মই হোৱাইট বুলি কোৱা নাই নহয়। পুৰা খালি সেই কি ব্লেক আছিলে এইটো কিবা ব্লেক মানে টায়াৰ লেকে ব্লেক যে পায়।
অ', অ', গম পাইছো গম পাইছো গোটেই হেন্দেল চেন্দেল একো ক্ৰোম নহয় চব ব্লেক মোৰ একেই
অ', উম, সেইটোৱে ক্ৰমটো ইমান ভাল নালাগে যত চবৰে। কিছুমান মানে স্পেচিফিক জেগা স্পেফিক স্পেচিফিক জেগাত লগাব লাগে ভাল লাগে য'তে ত'তে লগাই দিয়ে আৰু।
তই এনে কথা এটা ক তই যে কৈছ আৰ্মিত যাম বুলি মানে তই আৰ্মিত গোটেই বুঢ়া কাললৈকে আমি
আগত গৈ লওচোন বাৰু দেখা যাব।
নহ এয়া বহুত যাই মানে তোৰ গুচি আহি পেলাই বেলেগ চাকৰি কৰে নহয়, তেনে মটিভ আছে নাই বিজনেচ চিজনেচ কৰা। নে অকল
মই আমনি লাগিলে গুচি আহিম আৰু।
এটা কথা থাকে ন মানে তোৰ এতিয়া এইটো চখ হৈ আছে চখ তোৰ ভিতৰত এতিয়া আৰু যে চখ আছে গাড়ী চে লোৱা মেলা ন গড়িখন আৰ্হিত ত' টো, ল'ব পাৰিবি কিন্তু চলাবটো নোৱাৰিবি।
নোৱাৰিম সেইটোৱে উম, মানে সেইটো এতিয়াি শিব শিৱে দ, কওঁ যে।
চিবে মইযে ডিপি লগাই থৈচু।
গম পাইছো।
সিটো মোতকৈও মানে বহুত বেছি পগলা আছিলে আগতে সিটো গ'ল গ'ল পেলাই এখন গোটেইখন এখন যি তি কৰিলেগে, আৰু সি মানে এনেকুৱা তাৰ সি তাক যদি সুধে ইমানে যদি আপুনি হেভি মানুহ ইমানে যদি আপুনি মানে ভাল ভাল অপেৰেচন আপোনাৰ এডালো মেডেল কেলে নাই সি কৈছে মই কাৰো চাকৰ নহয় মানে সেই বুলি কৈ দিয়েহি। ম, সি মানে এনেকুৱা ষ্টাইলেত বুজাই দিয়ে মই কাৰো চাকৰ নহওঁ মোৰ নিজে মন যায় মই সেইটো ক'ৰোঁ মানে আৰু এতিয়া তই এ, তই শুন তই মানে বহুত হেভি মানুহটো
উম,
তই মানে বহুত ভাল ভাল অপাৰেচন কৰো, কিন্তু চিনিয়ৰ কেইটাৰ লগত যদি, চিনিয়ৰ কেইটা যদি কথা নুশুন চিনিয়ৰ পিতাও যদি মানে আগত ভাল হয় যিমান ভাল কাম কৰিলেও মেডেল নাপায় কাৰণ মেডেলটো ৰিকমেন্দেত তই চিনিঅ হুবাই।
অ', কি কি বুলি কয় শুনিছ' নাই গম পোৱা নাই। শুনচা হেল্ল'।
সি একজাম্পুল কি দিয় মানে যিটো বন্ধুকে মানে এ